হেল্ল' হয় হয় শুনি আছা? হয় সু প্ৰভাত।
হয়
তাকে এতিয়া কি কৰি আছিলে আপুনি?
আছো বাৰু মই এনেই আপুনি?
মই এই চাহ খাই আছিলোঁ ৰ'বা।
হয় হয়
উম
হয় আপোনাৰ পৰা এই নাই নাই যোৱা নাই বাৰু বৰ্তমান।
হয়
আপুনি মানে অ। উ কেনেকুৱা ঠাই ভ্ৰমণ কৰি ভাল পায় সেইটো জানিব পাৰিম নে?
অঁ এনেই চহৰীয়া অঞ্চলো ভাল পাওঁ বাৰু আৰু পাহাৰ পৰ্বত। নিজৰা থকা অঞ্চলো ভাল পাওঁ দুটা সমানে ভাল লাগে আৰু
উম
উম ধৰি লওক কলিকতা মুম্বাই এইবোৰ এইবোৰ ঠাইত যায়ও ভাল লাগে, বা! মেঘালয়, অৰুণচল, হিমাচল প্ৰদেশ এনেকুৱা ৰাজ্য। মানে ভাল লাগে আৰু আপোনাৰ কেনেকুৱা ভাল লাগে?
কি কয়?
আপোনাৰ কেনেকুৱা পৰিৱেশ ভাল পায়?
মোৰ তেনেকে অ! কেনেকুৱা মানে মোৰ এনেকুৱা যিটো! যত নেকি প্ৰাকৃতিক পৰিৱেশটো মানে পোৱা যায়। তেনেকে ঠাইবোৰ ভাল পাওঁ আৰু! সেইটোও ভাল পাওঁ আৰু যিবোৰ আমাৰ মঠ মন্দিৰ তীৰ্থস্থান তেনেকে বোৰো। ভাল পাওঁ আৰু!
হয় হয় আপুনি ইয়াৰে আগতে মানে! ক'ত ক'ত গৈছে এনেকুৱা ঠাই প্ৰাকৃতিক পৰিৱেশ থকা বা মঠ মন্দিৰ থকা ঠাই।
প্ৰাকৃতিক পৰিৱেশ থকাটো তেনেকে ইমান এ যোৱা নাই বাৰু এতিয়ালে। তেনেকে দূৰলে মঠ মন্দিৰ তেনেকে গুৱাহাটীৰ অকল গৈছো তাৰ পিছত। তেজপুৰত যিবোৰ আমাৰ মহাভৈৰৱ হয়, এনেকৈ গৈছোঁ আৰু।
হয় হয় অ গুৱাহাটী আপুনি ক'ত আহিছিলে?
গুৱাহাটীৰ এনে অ ই! গুৱাহাটীৰ পিনে হাজোৰ সেখিনি গৈছিলো যিখিনি অ হয়গ্ৰিৱ মাধৱ মন্দিৰ। তেনেকে কামদেৱ মন্দিৰ তেনেকে গৈছোঁ।
হয় হয় অ অ তাতেতো পাঁচটামান কিবা সেনেকুৱা আছিল না পঞ্চ মন্দিৰ নেকি এনেকুৱা স্থান হয় হয় অ ত! তে আপুনি হয় হয়।
তেনেকে সেইবোৰ গৈছো আৰু। আপুনি ক'ত ক'ত গৈছে জনাব।
মই এনে ওচৰে পাজৰে গৈছো বাৰু মানে মেঘালয় পিনে গৈছো। আমাৰ ওচৰতে যিহেতু। আৰু নাগালেণ্ড গৈছিলোঁ তাৰপিছত হয়।
আ
আৰু যোৱা বছৰ কলিকতাত গৈছিলো এ সেনেকুৱাই আৰু ওচৰে পাজৰে।
উ আপোনাৰ মানে ভ্ৰমণ কৰি ভাল লাগে আৰু!
ভ্ৰমণ কৰি ভাল লাগে হয় আজিকালি কমিছে আগতে বেছি আছিল মানে। আজিকালি ইমান এটা ইচ্ছ এহে কমিছে আজি আজিকালি আগৰটো। আগতে কিন্তু বহুত ইচ্ছা আছিল উম।
আৰু
বুলি ভাবিব আমাক। মানে আ অসমত টো তেনেকে!
হয় হয় আপোনাৰ মানে অলপ মাতটো মানে অলপমান সৰু কে আহিছে বাৰু যি নহওক। মই ঠিকে আছে মই মানসিক শান্তি তাকে তাকে ভ্ৰমণৰ পৰা মানসিক শান্তি পোৱা যায়। আৰু লগতে বহুতো অভিজ্ঞতা হয় মানে মানুহৰ নতুন নতুন আছে। আচাৰ ব্যৱহাৰ সংস্কৃতি কলা সংস্কৃতিৰ বিষয়ে জানিব পাৰি সেই ঠাইতৰ ভাষাৰ লগত। কথা জানিব পাৰি আৰু আৰু লগতে যদি তাতে থকা যায় ত তাৰে কি! ভ্ৰমণটোৰ পৰা ৰীতি নীতিৰ কথা জানিব পাৰি।
আৰু লগতে আপ! আপুনি কি ভাবে মানে ভ্ৰমণৰ পৰা আৰু হয় হয় কি ক'লে?
চিনাকিও হোৱা যায়। বহুত মানে কাৰ কেনেকা। হয় আৰু বহুত নতুন নতুন অভিজ্ঞতা পোৱা যায় ভ্ৰমণ।
হয় হয় অ আৰু লগতে মানে থলুৱা মানে তাৰে সাজ পোচাক বা তাৰে! ভাষা তাৰে শৈলী তাৰে মানে! থলুৱা সাজ পোছাক হয় হয় শুনিছে?
হয় হয় শুনিছো।
তাৰে আপোনাৰ থলুৱা সাজ পোছাক। তাৰে শৈলী বা তাৰে ভাষাৰ বিষয়ে জানিব পাৰি আৰু।
হঁয়
বাত কেনেকে যে কেনেকে ৰহন চহন কেনেকুৱা তাৰে জেগাবোৰৰ। সেইবোৰ কথা জানিব পাৰি লগতে যদি আধ্যয়াত্মিক ফালৰ পৰা কয়। বা আধ্যাত্মিকতা এটা গঢ়ি উঠে আৰু ধৰি লওক আমি যদি উৰিষ্যাত যাওঁ। তাৰে মন্দিৰত। তাৰে মন্দিৰবোৰ চাই আমি ঐতিহ্য ইতিহাসৰ কথা জানিব পাৰিম। সেনেকুৱা ধৰণৰ, অঁ'। আৰু আপোনাৰ কি পৰিকল্পনা আছে ভৱিষ্যতত? মানে কেনেকুৱা ধৰণ ঠাইত যাব ইচ্ছা আছে আপোনা?
ভৱিষ্যতলে।
হয়।
হয় হয়, অলপ মাততো সৰুকে আহি আছে ৰব।
ঐ আমাৰ যিবোৰ ঐ ঐতিহাসিক মন্দিৰ আছে মঠ মন্দিৰ আছে। হয় চাগে, সেইবোৰ ঐতিহাসিক মানে- নৌ, প্ৰব্লেম দি আছে চাগে, যোৱাকালিৰ পৰা চাগে প্ৰব্লেম দি আছে।
অঁ' যোৱাকালিৰ পৰাই দি আছে কিবা এটা, তাত কি ক'লে?
মানে আমাৰ যিবোৰ ঐতিহাসিক মঠ মন্দিৰ আছে সেইবোৰৰ বিষয়ে জানিব বিচাৰো ভ্ৰমণ কৰিব বিচাৰো।
হয় হয়।
অঁ' অঁ'।
তেওঁৰ।
হয়।
আযিবোৰ সক, অঁ' গোটেইবোৰ ম-মঠ মন্দিৰেই এটা এটা মানে- অঁ' ঐতিহাসিক আছে নহয়, ঐতিহ্য আছে তেওঁলোকৰ মানে এটা কাহিনী আছে।
অঁ' অঁ' এতিয়া বুৰঞ্জীয় কথাই মানে ধৰি লওক মানে জানিব পাৰি আৰু।
হয় হয় হয়, বুৰঞ্জীৰ কথা। তেওঁলোকৰ মানে কি বৈশিষ্ট- পাৰা যায় আৰু।
হয় হয়। বৈশিষ্টবোৰ জানিব একদম ঠিক কথা কৈছা।
অঁ' আৰু য, তাকে আমি যদি উদাহৰণ হিচাপে লওঁ আমি যদি- শিৱসাগৰ পিনেই যাওঁ তাত- আহোম সাম্ৰাজ্যৰ যিবোৰ ৰংঘৰ কাৰেংঘৰ আৰু শিৱদৌল আছে- সেইবোৰ পৰা আমি প্ৰমাণ পাওঁ আৰু আমি যিবোৰ কিতাপত পঢ়ি আহিছো সেইবোৰ মানে সঁচাকে আছে মানে।
হয়, হয় হয়, হয়।
আমি নিজৰ মানে অঁ' ঐতিহ্যৰ লগত চিনাকি হ'ব পাৰো আৰু সেইবোৰ ভ্ৰমণ কৰিলে।
হয় হয় অঁ' তাকে। আৰু আপুনি গুৱাহাটীৰ হয়। কামাখ্যা মন্দিৰলেকে ভ্ৰমণ কৰিছিলে নেকি কেতিয়াবা?
নাই নাই কামাখ্যা মন্দিৰলৈ বাৰু মই এতিয়ালৈ যোৱা হোৱা নাই।
হয় হয় অঁ' তাকে তাকে আৰু- হাজোত যে আপুনি যোৱা বুলি কৈছিলে তাতে মানে আটাইতকৈ ভাল লগা কিবা আছে নেকি এনেকুৱা- ভ্ৰমণটোত মানে ধৰি লওক কাছ দেখিছে বা কেঁ এনেকুৱা কিবা?
হয়। এইটো বাৰু মোৰ অঁহ' কিবাকে গৈছিল শিক্ষামূলক ভ্ৰমলল ভ্ৰমণলে গৈছিলো মই সেইটো।
অঁ' অঁ'।
উমঁ' তেনেকে আছে আৰু কিছু বে ভাল লগা মুহুৰ্ত আছে, তাতে বহুত খিনিয়ে ক'ব পাৰি।
হয়', অ',। তাৰে ভিতৰত যদি দুটামান যদি ক'- ক'ব পাৰে যদি। কমফৰ্টেবল যদি।
ক'- ক'ব পৰা মানে তেনেকে। অ', তেনেকে বাৰু এই বৰ্তমান ক'ব নোৱাৰিম মই এইটো।
অ', ঠিক আছে একো নাই- একো নাই মই বাৰু মোৰে কওঁ মই যেতিয়া প্ৰথম আপোনাৰ মই বাৰু এ' কিছুমান জাগাত গৈছো, ভূটানতো গৈছিলোঁ। মানে মোৰ এটা যদি মই অভিজ্ঞতা কওঁ, আপোনাৰ মই বগা মাটি যেতিয়া প্ৰথম গৈছিলোঁ। এই জেগাটো অলপ ভয়ানক জেগা আৰু মানে। অকলে যোৱাটো মানে একদমেই বেয়া কথা আৰু তাতে মই অকলে গৈছিলোঁ মানে বাইক লৈ। মানে হাতী- হাতী ওলাই বা এনেকুৱা মানুহ-চানুহ কম অলপ জাগাটোত মানে। একদম অকলে যাব নালাগে তাতে, কিন্তু মই অকলে গৈছো। ছিলোঁ মানে হেই কথা জানিও মই অকলে গৈছিলোঁ চাব কাৰণে। মানে নহ'লে ঘৰৰ পৰা যাবই নিদিয়ে বা ঘৰৰ পৰা লৈ নাযায় সেনেকুৱা। সেইকাৰণে অ', আৰু লগতে সেনেকুৱা আৰু কিছুমান ঠাইত গৈছো আৰু অকলে।
হয়', তেনেকুৱা অভিজ্ঞতা মোৰো আছে বাৰু, হাতী লগ পোৱা সেইটো মইও পাইছোঁ। নোপোৱা নাই হয়', হয়', এইটো মানে বেয়া কথা বাৰু এই তো আমিও যেতিয়া নেকি আমি অ', এইচ এছ ফাইনেল ইয়াৰৰ একজামৰ আগে- আগে যেতিয়া আছিলে
হয়',।
তেতিয়া আমাৰ যিটো লাষ্ট টিউচন বুলি ক'ব পাৰি আৰু তেতিয়া যেতিয়া আমি মানে লগৰ কেইজন মানে আমি সাত সাতজনে তেনেকে গৈছিলোঁ, যিটো আমাৰ অ', ইণ্ডিয়া আৰু ভূটানৰ যিট টো সীমা লাষ্ট যিজন দলং।
হয়', হয়', অ', অ',।
তাৰ তাহলে যেতিয়া এনকে যাওঁতেতো বাৰু নদীৰ সে কিনাৰে- কিনাৰে গ'ল আহোঁতে মানে নতুনকে যি টো বনাইছিলে অ', জংঘলৰ মাজেদি নতুনকে জাষ্ট ৰাস্তা বনাইহে আছিল তেতিয়া।
অ', অ',।
তেতিয়া মানে সিফালে দি আহোঁত তে মানে জাষ্ট আমাৰ ওচৰতে মানে বনৰীয়া হাতী ছয়টামান আছিলে আৰু। তেনেকৈ হয়' ওচৰত। ৰতে আছিলে আমি মানে পাৰ হৈ আহিব পৰা নাছিলোঁ অকমান ৰখি দিছো, হাতীকেইটাওঁ ৰৈ আছিলে তেতিয়া। কিন্তু যেতিয় নেকি আমাৰ বাইক বোৰ ষ্টাৰ্ট কৰা হৈছিল, হাতী কেইটা মানে আমাক মানে খেদি আহিছিলে আৰু সেই তে এটা অভিজ্ঞতা আছে বাৰু মোৰ।
অ', সেইটো কিন্তু ভয়ানক কিন্তু ন'।
ভয়ানক কিন্তু আকৌ সেইটো মানে এনেকুৱা মানে আছিলে, যিটো আমাৰ ঘৰৰ কোনেওঁ ক'ব নোৱাৰে আমাৰ ঘৰৰ মানুহ ইফালে বিচাৰি ফুৰিছিলে।
অ', অ', সেইটোয়ে, এনে সেইখিনি সময়ত ৰাস্তাটো বনাই আছিল ন'। মোবাইলোঁ নাছিল লগত?
নাই মোবাইল এ' সৰু কিপেড মোবাইল আছিলে, কিন্তু আমি মানে এ' ইফালে ফুৰিব যোৱাৰ কাৰণে মানে চুইচ অফ কৰি লৈছিলো আৰু মোবাইল টো, তেনেকে জনোৱা নাছিলোঁ ইনফৰ্ম কৰা নাছিলোঁ।
অ', অ', অও, সেইকাৰণে অ', অ',। তাকে সেইটো ভ্ৰমণৰ পৰা এতিয়া এনে সাহস এটা আঁহা বুলি ক'ব পাৰি আৰু। কিন্তু এনেকে এনেকে যাব নিদিয়াটোৱে ভাল আৰু আপুনিওঁ নাযাওঁক বা এতিয়াতো বাৰু আপুনি ডাঙৰেই হৈছে আৰু লগত আপ! মানে কাকো হয় -হয়।
হয় এইটোটোটো মই বেলেগক কওঁ আৰু এইটো মই বেলেগক কও মানে গৈছে এ ঘৰ মানে। ফ্ৰেণ্ডৰ লগত গ'লে মানে, ডাঙৰক জনাই যাব লাগে আৰু সেইটো জানো। তেতিয়া কাৰণ কেতিয়াবা বহুত বিপদত পৰা যায় নহয়, তেতিয়া। সহায় কোনে কৰিব।
তাকেই তাকে, অঁ আৰু ছুইচ অফ যদি মোবাইল কৰি থৈ দিয়ে আৰু ক'তনো সহায় পাব হয়নে।
অ'
অ' বাৰু যি নহওক, মোৰ আপোনাৰ ভাল লাগিল আপোনাৰ লগত কথা পাতি।
হয়,
নতুন
ধন্যবাদ।
হয় হয় ধন ধন্যবাদ হয়।